হেল্ল'
হয় কোনে ক'লে
হয় মই আপোনাৰ তিনিআলিৰ পৰা ক'লো বাৰু
হয় হয় কওকচোন
হয় বাৰু আপুনি এতিয়া ক'ত আছে
হয় মই এতিয়াতো ঘৰত আছোঁ বাৰু
হয় হয় মানে আপোনালৈ মই ফোন কৰিছিলো মোক এই মোৰ বন্ধু এজনে আপোনাৰ নম্বৰটো দিছিলে
হয় হয়।
হয় মানে মই জনামতে আপোনাৰ ব্যৱসায়ৰ ওপৰত যথেষ্টখিনিয়ে অভিজ্ঞতা আছে
হয় হয় আছে বাৰু
হয় হয় মই এনেই আপোনাৰ পৰা জানিব পাৰিম নেকি ধৰক কি ব্যৱসায় কৰিলে মোৰ ধৰক লাভ হ'ব অ মানে ব্যৱসায়ত টো তেনেকে লাভ হোৱা অলপ ধৰক লগতে লাভ হোৱা টো আপোনাৰ অলপ অসম্ভৱ কিন্তু মানে ধৰক কি ব্যৱসায় কৰিলে মধৰ লাভত থাকিব অলপ কলে ভাল হ'ল হয়
হয় হয় এনে আপুনি কি কৰিম বুলি ভাবিছে মানে আপোনাৰ মনত কি ভাব আহিছে তুবা
হয় মই মানে এনেকে ফাৰ্ম খুলিম বুলিয়ে ভাবি আছিলো কিন্তু মই মানে এইটো কেনেকে কি কৰো মোৰ মানে তাৰ ওপৰত বিশেষ মানে একো একো জ্ঞান নাই তো আপুনি কোৱা হয় মানে ভাল লাগিলে হয়।
হয় হয় আপুনি ভালে ভাবিছে বাৰু জোনটো ভাবিছে। হয়, আপুনি মানে এতিয়া ফাৰ্মটো বহুতৰ আছে এতিয়া ক'বলৈ গ'লে মুৰ্গী ফাৰ্ম হাঁহৰ আঁ গাহৰি তেনেকে ছাগলী তাগলী। আপুনি এতিয়া কোনটো বা বিচাৰে?
হয় মই মানে আপোনাৰ এইবিলাক মুৰ্গী হাঁহ আৰু এনেকে তেনেকেই খুলিম বুলি ভাবিছো ধৰক।
হয় হয় হয়, আপুনি যদি মুৰ্গী ফাৰ্ম খুলিব পাৰে আপুনি আপুনি প্ৰথম প্ৰথম মুৰ্গী অ মুৰ্গী ধৰ আহ মুৰ্গী আনিব লাগিব আপুনি ধৰ বহুত। তিনিশ চাৰিশ মান মুৰ্গী পোৱালিটো হয়। মুৰ্গী পোৱালিটো তিনিশ চাৰিশ মান আপুনি আনিব লাগিব। ধৰ তিনিশ চাৰিশ আনি ধৰ আপোনাৰ তাৰ ভিতৰতে বহুত খিনি মৰিব।
হয়।
মানে এতিয়া মৰিব মানে এতিয়াতো গৰম হয় এতিয়া গৰমত। গৰমত কি ছুমান তেনেকে মৰিব, কিছুমান তাৰ তাৰ ভিতৰত মানে কিছুমান বাচিব গৈ। হয় আপুনি যে আপুনি যত্ন কৰি ৰাখিলে বাচিবগৈ। মানে এতিয়াটো আপুনি চৌবিশ ঘন্টাই তাত লাগি থাকিব নোৱাৰে যেতিয়া।
হয় হয় নোৱাৰি বাৰু অলপ অসম্ভৱ।
অলপ অসুবিধা হ'ব।
হয়।
হয়, এ তেনেকে আপোনাৰ মুৰ্গীবোৰ এনে কে ডাঙৰ কৰি আপুনি সিহঁতে কণী পাৰিব। কণী পাৰি হয় তেনেকেই আপুনি কণী পাৰী তেনেকেই ধৰ প হ'বগৈ আৰু। তেনেকে বেছি বেছি হ'বগৈ।
হয় হয় বাৰু এনেই আ ধৰক মানে আপোনাৰ এইখিনি মই যদি এই ব্যৱসায়টো ধৰক আৰম্ভ কৰো, মোৰ কিমান মান খৰচ হ'ব?
হয় হয় প্ৰথমতেতো আপোনাৰ মুৰ্গী পোৱালী বিলাকত ইমান দাম নাই। সৰুতেটো ইমান দাম নহব, ত' আপোনাৰ ইমানো খৰচ নহব।
হয়। ‌
বাকী আপুনাৰ আপুনি যিমান মানে মুৰ্গী তো অলপ যদি বেছিকে আনিব বিচাৰে ছয় সাতশ মুৰ্গী আনিব বিচাৰে যদি আপোনাৰ হাতত বিছ ত্ৰিছ হাজাৰ টকাই হৈ যাব।
হয়, হয়। মানে এনেই ধৰক এবাৰতে ধৰক মই কিমান মান মুৰ্গী সুমিয়াব পাৰিম?
হয়, আপুনি যদি ফাৰ্মখন অলপ ডাঙৰকে বনাব বিচাৰে।
হয়।
তেনেহ'লে আপুনি আপোনাৰ এহেজাৰমান মুৰ্গী আনিব পাৰিব আপুনি।
হয়, মই বাৰু ডাঙৰকে বনাম। মোৰ ঘৰত পিছফালে আপোনাৰ দুবিঘা মাটি আছে মই তাতে আপোনাৰ মানে ফাৰ্মখন খুলিম বুলি ভাবিছো মই মানে ধৰক অলপ চলপকে আপোনাৰ কাম বোৰ আৰম্ভ কৰিছোৱেই কিন্তু মানে মই কিহৰ মানে আপোনাৰ ব্যৱসায় কৰিম ধৰক এতিয়া হাঁ আৰু ধৰক মুৰ্গী মই মানে এইটো অলপ মানে ধৰক মানে অলপ ধৰ মোৰ অলপ খেলি মেলি এটা হৈ আছিলে বুজিছে ধৰক।
হযঁ হয়ঁ, বুজিছো হয়ঁ, আপুনি যদি বিচাৰে- হাঁহো ৰাখিব পাৰিলে হয়, মানে মুৰ্গী হাঁহ দুইটা একেলগে ৰাখিব পাৰিলে হয়।
হয়ঁ হয়ঁ বাৰু এনে আপোনাৰ ধৰক- হাঁহ টো মানে কেনেকে মানে ধৰক পালন কৰা হয়, মোক অলপ কবচোন?
হয়ঁ, হাঁহবোৰ- হাঁহবোৰ এনেকৈ আপুনি ঘৰতে আ মানে এতিয়া হাঁহেতো খায় মেইনকেচ কেঁচু খায়। হয়ঁ, বুজিছে কেঁচু খাই আপুনি ঘৰত- ঘৰত বা আপুনি এনেকে কেঁচু চেচু এনেকে খান্দি কৰি খুৱাব লাগিব। সৰুতে সিহতে সৰু থাকোতেতো নিজে নিজৰ আহাৰ- প্ৰস্তুত কৰিব নোৱাৰে যেতিয়া আপুনি তেনেকৈয়ে খুৱাব লাগিব।
হয়ঁ, হয়ঁ, বাৰু এনে আপোনাৰ হয়ঁ, মই এইটো বাৰু বুজিছো হাঁহটো এনে আপোনাৰ মুৰ্গীটো কঠ ফালে আহিছো আহ মুৰ্গীটো আপোনাৰ সৰুতে আপোনাৰ কেনেকে কি খুৱাব লাগিব?
হয়ঁ, মুৰ্গীটোক আপুনি অঁ ধৰ চাউল খায় সিহঁতে।
আৰু এনেকুৱা আপুনি যদি মানে সৰুতেতো সিঁহতে ইমান একো খাব নোৱাৰিব। অলপমান ডাঙৰ হোৱাৰ পিছত সিহঁতে নিজেই যেতিয়া অকন চৰিব পাৰিব তেনেকে পোক পতংগ খাব। আৰু আপুনি দানা আনিব পাৰিব।
হয়ঁ, হয়ঁ, দানাটো আপোনাৰ সেইটোয়ে কলো আপুনি সৰুতেই এনে দানাতো দিব নোৱাৰে ন?
সৰু মানে বেছি সৰুতে মানে দানাটো খাব নোৱাৰিব। অলপমান আৰু অ', বেছি সৰু থাকিলেতো সিহঁতে একো খাবও নোৱাৰে।
হয়ঁ।
ধৰক অলপমান ডাঙৰ হোৱা পিছত আপুনি দানা দিব পাৰিব।
হয়ঁ, হয়ঁ, বাৰু মই সেইটো কাৰণে মোৰ মানে আগতে আপোনাৰ- আ বেলেগ এটা ব্যয়ৱসায় কৰি আছো তাতে মানে মোক ইমান খিনি আপোনাৰ লাভ হোৱা নাছিলে। মই সেইটো ব্যৱসায় এৰি দিয়া হয়- হয়ঁ, মোৰ মানে আপোনাৰ ঘৰতে এই কাঠফুলাৰ ব্যৱসায় এটা আছে।
হয়ঁ, হয়ঁ, হয়ঁ।
হয়ঁ, মোৰ মানে তাতে মানে লাভ মানে আৰু ইমান এটা লাভ হয় নাই আৰু আজিকালি জানেই আপোনাৰ সকলো ফালে আপোনাৰ টকাৰেই ধৰক- কথা কম টকাত এখন ঘৰ চলি থকাটো অসম্ভৱ।
হয়ঁ, হয়ঁ।
মই আপোনাৰ কাঠ- খুলাৰ পৰা মানে মাহত মাত্ৰ আপোনাৰ ত্ৰিশ চল্লিশ হাজাৰএটাহে পাইছিলো কাৰন নন কিন্তু মোৰ মানে অলপ অ', মানে বহুতখিনি মানে- অসুবিধাত পৰিলো মই সেইকাৰণে মানে ভাবিছো এনেকে- ফাৰ্ম এখন খুলিম বুলি আৰু- মোক দাদা এজনে ক'লে আপুনি আপোনাৰ তেনেকে ফাৰ্ম আৰু বেলেগ- কিবাও আছে বুলি সেইকাৰণে আপোনাক- ফোন কৰিছো আপোনাৰ এনে কি কি ফাৰ্ম আছে মোক জনাবচোন?
হয়ঁ মোৰ এতিয়া মুৰ্গী ফাৰ্ম আছে হাঁহৰ। ফাৰ্ম এখন আছে আৰু গাহৰিৰ ফাৰ্ম এখন আছে আৰু এনেকৈ ছাগলীৰ ফাৰ্ম আছে।
হয়ঁ হয়ঁ!
হয়ঁ মোৰো বহুত অসুবিধা হয়ঁ মানে গাহৰি গাহৰি ফাৰ্মত মোৰ মানে লাভ হয়। আপুনি যদি আগলে বিচাৰে গাহৰি ফাৰ্মো খুলিব পাৰিব।
হয়, আপোনাৰ গাহৰি হয় হয় হয়।
হয়, গাহৰি এটা গাহৰিতে বহুত ব বহুত দাম হৈ যায় না অ মানে বিশ ত্ৰিশ হাজাৰ এটা গাহৰিতে পো পায়। আপুনি গাহৰি এটা গাহৰি যদি সৰুতে আনে সৰুতে আনে আপুনি - ছয় পাঁচ হাজাৰ মানতে আপুনি গাহৰিটো আনিব পাৰিব আৰু আপুনি যদি ডাঙৰ কৰি বেছে তেনে বিশ ত্ৰিশ হাজাৰ আপুনি পাই যাব।
হয় হয় আপুনি এনে গাহৰি যিখন ফাৰ্মৰ পৰা আপুনি কিমান উপাৰ্- ৰ্জন কৰি আছে?
হয় হয়, মোৰ গাহৰি ফাৰ্মখনৰ পা উম ভালেখিনি উপাৰ্জন হয়। এক
হয়, মাহত ন?
হয় হয় মাহত।
হয় হয়, আৰু আপোনাৰ আৰু কি ফাৰ্ম আছে বুলি কলে?
আৰু হাঁহৰ ফাৰ্ম, মুৰ্গী ফাৰ্ম, ছাগলী ফাৰ্ম,
হয় হয়, আপোনাৰ এনেই হাঁহৰ ফাৰ্মৰ পৰা কিমান মান উপাৰ্জন হয়?
হয়, হাঁহৰ ফাৰ্ম হাঁহে মানে হাঁহৰ ফাৰ্মৰ পৰা উপাৰ্জন উ পঞ্চাশ ষাঠি হাজাৰ মান হয় আৰু।
হয় হয়, এনে আপোনাৰ গোটেই কেইখন ফাৰ্ম মিলাই মুঠ আপোনাৰ কিমান মান টকা উপাৰ্জন হয় মাহটোত?
হয় হয়, মোৰ গোটেই কেইখন অ ফাৰ্ম মিলাই মা মানে মোৰ মাহত সাত আঠ লাখ উপাৰ্জন হৈ যায়।
হয় হয়, বাৰু আপোনাৰ ভালেখিনিয়ে উপাৰ্জন হয়। এনেই আপোনাৰ ধৰক, হয়।
মানে এতিয়া মুৰ্গী ডিম্বোৰ এক্সট্ৰাকে বেছো। আৰু হাঁহৰ হাঁহৰ ডিম বোৰ এক্সট্ৰাকে বেচো মানে যি- যোনখিনি উমনি দিব লগা হয়, খিনি মানে পোৱালি জগাবলগীয়া হয় সেইখিনি দিওঁ আৰু তাৰ পাছতো মানে মানুহবোৰক দিওঁ ন বেচোঁ।
হয় হয় হয়, একদম বাৰু ভালে কৰিছে বাৰু এইবোৰৰ পৰা - অ হয় হয় আপ এইবোৰৰ পৰা মানে আপোনাৰ যথেষ্ট লাভ এটা হয় হয়নে?
অ, হয় হয় হয়, যথেষ্ট লাভ হৈছে।
হয় হয়। মই যদি মানে মই মানে যদি বিচাৰো মানে মোৰ ঘৰতে বাৰু গৰু আছে।
হয় হয় হয়।
মই আপোনাৰ তাৰ পৰা আপোনাৰ গাখীৰটো বেছি থাকো এনেই আপোনাৰ তাতে মই য- দি আৰু অলপ এনেকে ধৰক গৰু আনি পেলাই মই যদি ব্যৱসায়টো কৰো গাখীৰৰ
হয় হয়।
তাতে মোৰ লাভ আছে নে ধৰক নে লোকচান হব আপুনি আকৌ অলপ কব নেকি।
হয় হয়, আপুনি আপোনাৰ আপুনি গৰু আনি পেলাই আপোনাৰ লাভ হ হোৱা মানে হ'ব। আৰু মানে আপুনি ধৰ গৰুত, আপোনাৰ মানে কিমান কেইজনী আছে গৰু?
মোৰ আপোনাৰ এ জাৰ্চি গৰু আছে মানে। জাৰ্চি গৰু মোৰ তিনিজনী আছে, আমাৰ আপোনাৰ ডেইলি আমাৰ মোক আপোনাৰ পাঁচ ছয় লিটাৰ মান আপোনাৰ গাখীৰ দি- য়ে আৰু তেনেকে মোৰ আপোনাৰ ধৰক তাৰ পৰা মোৰ লাভ এটা হয় কিন্তু মানে তেওঁ মানে মই ইমান লাভৱান হোৱাগে নাই আৰু এইখিনিৰ পৰা।
হয় হয় আপুনি যদি বিচাৰে আৰু দুই - তিনিজনী মান গৰু আনি আপুনি আৰু অলপ গাখীৰ পাব।
হয় হয় এনে আপোনাক হয়, হয়, হয়, হয়, মই আপোনাক ধৰক কলো আপুনি এনে যদি সেইফালে এনে গাখীৰ যদি কাৰোবাক লাগে আ পুনি মোক জনাব। মোৰ গাখীৰটো একদম ভাল আৰু কোনো ধৰণৰ পানী দিয়া নহয় আমাৰ গাখ খীৰ।
হয়, হয়, হয়, হয় গা খিৰটো বহুতে বিচাৰে বাৰু। আমাৰ ইয়াত মানে যদি, হ'ব ঠিক ঠিক আছে মই জনাম।
হয় হয় আপুনি মোক জনাবচোন এনেকে মোক অলপ গ্ৰাহক বিচাৰি দিব মানে মোৰ গাখীৰটো মানে ধৰক আপোনাৰ আৰু তেওঁ মানে মোক মোৰ তাত চাৰি, পাঁচ লিটাৰ টা থাক কি যায়গে গাখীৰ, যিহেতু আপোনাৰ জাৰ্চি গৰু পৰা মানে গাখীৰটো অলপ বেছিকে পোৱা হয়। মানে মোৰ থাকি যায় তো মই মানে বাৰু মই গাখীৰৰ দি মানে মিঠাই সেইখিনি গাখীৰৰে মই মিঠাই বনাই পেলোৱা হয়, মই মিঠাই দিওঁ, মই দু কানবোৰত মানে তেওঁ যদি এইখিনি গাখীৰ যদি মই যদি বেচিবলৈ যদি পাৰোঁ তেনেহলে মোৰ বেছি ধৰক লাভ হ'ব।
হয়, হয়, হয়।
হয় আপুনি মোক তেনেকে বিচাৰি দিলে ধৰক মোৰো ভাল হ'ব আৰু।
হয় হয় বাৰু আপুনি যে মুৰ্গী ফাৰ্মখন খুলিম ভাবিছে আপুনি এনেকে কেতিয়া মানে পা ষ্টাৰ্ট কৰিব?
হয় হয় মই বাৰু আপোনাৰ আ বনোৱাতো বাৰু আৰম্ভ কৰিছোয়েই লাহে লাহে আপোনাৰ আজি তিনি, চাৰি দিনৰ পৰা।
হয় হয় হয়।
এনে সেইবোৰ সকলোবোৰ যদি মোৰ কাম ঠিকমতে হৈ যায় তেতিয়াহ'লে মই তাৰ হোৱাৰ দুদিনৰ পাছতেই মানে মই আপোনাৰ মুৰ্গীবোৰ ভৰাই দিম।
হয় হয় হয়, হয় আপোনাৰ আ কিবা অসুবিধা হ'লে আপুনি মোক ফোন কৰিব পাৰিব।
হয় হয় বাৰু মই আপোনাৰ কথাবোৰ জনাম, আপুনি ইমান সমি
পাৰিবা মুৰ্গী।
হয় আপুনি আপোনাৰ, আপুনি তেনেকে দিয়ে ন'?
হয় হয় দিও।
হয় হয়, আপোনাৰ এনে ধৰক মুঠ কেইখন আপোনাৰ ফাৰ্ম আছে? হয় আপুনি শুনিছেনে?
অ', হয় কওকচোন?
আপোনাৰ মুঠ কেইখন ফাৰ্ম আছে?
হয় মানে আ মূ্ঠ মানে মুৰ্গী ফাৰ্মৰ কথা কলে নে এনেকে
নহয় ন, সকলোবোৰ মিলাই আৰু।
হয় সকলোবোৰ মোৰ অ', ছখন মান আছে।
হয় আপোনাৰ আম উম, ভালেখিনিয়ে লাভ হয় বাৰু এনে আপোনাৰ কৰ্মচাৰী কিমান মান আছে ধৰক এখনত কিমান কি আপুনি কৰ্মচা
হয় হয়, এখনত মোৰ আ পাঁচ ছজনকৈ আছে
হয় হয়, আপুনি কৰ্মচাৰীসকলক ধৰ আপুনি দৰমহাটো কেনেকৈ দি আছে?
হয়, মই কৰ্মচাৰীসকলক দৰমহাটো মাহে উম পোন্ধৰ হাজাৰ মানকে দিওঁ।
হয়, কিমান কে দিয়ে?
পোন্ধৰ হাজাৰ পোন্ধৰ হাজাৰ।
হয় হয় বাৰু ভালে খিনিয়ে দিয়ে বাৰু, বাৰু আ পুনি মোক ইমানখিনি টাইম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মই আপোনাক যদি মই আপোনাক ফোন কৰিম বাৰু। আপোনাক মই পৰহিলৈ আকৌ ফোন কৰিম আৰু যদি মই মুৰ্গী ভৰুৱাম ভৰাওঁ তেনে আপোনাৰ পৰাই আনিম।
হয় হয় ঠিক আছে আপোনাৰ কিবা অসুবিধা হলে মোক ফোন কৰিব নিশ্চয়।
নিশ্চয় জনাম ধন্যবাদ ধন্যবাদ।
ৰাখিছো দিয়ক।